হেল্ল'!
আহ!
কি কৰি আছো এ আছো দো
অ মই আছো তাইক শুবলৈ দিছো নাই খোৱা।
অ মই পথাৰৰ পৰা আহি পাইছোহে
অ কঠীয়া হেৰি কৰিছ নে কি
উম কঠীয়া ঘলি আছে। আছে মানুহে পাঁচজনী মান আহিছে আজি।
অ'
মোৰ গৰুৱে ৰুব লাগিব।
আহ,
অলপমান বোকা দিছে বেছি দিয়া নাই পানী হোৱা নাই যে,
অ পানী এইবাৰ বৰষুণতো ইমান পৰা নাই যে পানী হোৱা নাই হানে,
অ এতিয়া বৰষুণতো পৰি থকা হয় পানী হোৱা হয় আৰু ৰেহাই নকুৱাকে ধৰি লোৱা এতিয়া দূৰত যে হয়। ৰা আহ হাহাকা লাগি থাকিব লগীয়া হ'ল ধৰ এই বাকে বচ,
বি বিঘা হে পানী এতিয়া ন খোৱাহি নাইচোন পানী হ'লে সেইটো কৰিব পাৰিবি।
উম!
কঠিয় পেলালে আৰু চব
কঠীয়া একে পেলাই থৈছে একে বিঘা মাটি কঠীয়া পেলাই থৈ দিছে।
আহ!
উম সেই পিছফালে বাৰীডোখৰ যে গোটেইডোখৰ পেলালে কঠীয়া,
পিছফালেও ক ভাই!
অখিন যা আমাৰ যে,
আহ আহ আহ আহ!
হয় অটলিজা,
অ সৰিয়হ কোৱা
সৰিয়হ আলু যে উঘলিছিলি যে,
আহ অ অ'
হা!
অ'
তাত,
আহ! তাপাই দিয়া সেই মানুহে ভাত খালে আৰু
অ' ভাত খালে, একদিন ৰেহাই নাই আৰু ৰোৱা এইখিনি ৰোৱালৈকে
অ'
ৰুই হলে তাৰ পিছত আকৌ যদি বৰষুণ চষুণ হয় আকৌ বোকা হব আৰু,
অ'
উম!
অতি হে, বেলেগ ফালেতো এতিয়া একে বোকা চোকা হৈছে হয় আমাৰ,,
অ মই ক মোবাইলত দেখি লগ লগাই আছে। কি আছোঁ মই একে বৰষুণটো বোলো পৰা হয়।
অ বৰষুণ দুদিন তিনদিন মান একেৰাহে পৰি। এতিয়া হয় ধুনীয়া বোকা হ'লহেতেন।
তেতিয়া হাল বালে হয় আকৌ।
অ।
হাল বোৱা হয় হৈ গ'ল হয় আৰু।
অহ তাৰপিছত পৰীক্ষা শেষ হ'ল নে ইহঁতৰ।
নাই আৰু আছে চাৰিটা।
অ ধান ৰুৱা লৈ হেৰি কৰি লওঁ আৰু। অ তেতিয়ালৈ শেষ হলেই হল আৰু তাৰপৰাটো গৰম বন্ধহে পাব।
উম তেতিয়া ৰেহাই আহে এমাহ যে।
অহ।
পুৰা লাগিব পাৰিম আৰু তেতিয়া চিন্তা নাই ধৰি লওঁ স্কুল চিস্কুলৰ কথা নাই হয়।
অহ।
এতিয়া ধৰি লওঁ পথাৰতে থাকিব পাৰিম আৰু।
অহ।
অহা-যোৱা কৰিয়ে থাকিব লাগিব পথাৰলৈ পুৰা।
অ এ চাহ দিয়া এই ভাত দিয়া।
দূৰ হ'লেহে অকণ দিগদাৰ হয় হয়। ওচৰ খিনিতো দিবগৈ পাৰিম অ।
কিন্তু যে হেৰি যে এয়া কি বুলি কয় তাৰ এই দূৰত এতিয়া পথাৰত। মই এতিয়া ভাত দিবলৈ গাড়ীতে যাব লাগিব।
অ গাড়ীত যাব লাগিব ইমান দূৰ কেনেকেনো হেৰি কৰি যাবি খোজকাঢ়ি হয়।
অ মানুহ বিলাকো টমটমতে যাব।
অহ।
টমটমতে অহা যোৱা কৰিব।
অহ।
সেইটো কাৰণে।
আজি বজাৰলৈ গৈছিলি নে।
আজি বজাৰলৈ নগ'লো।
অহ। তাৰপিছত অ ইমান গৰম হৈছে। মইও নগ'লো সেইটো কাৰণে।
সৰিয়হ কেইটা আমাৰ ৰ'দত দি থৈছোঁ। তাতে শুনাই আনিব গৈ লাগিব সময়ত গৈ।
অ অ বেহুৱা বনাবলৈ।
অ।
অ।
কেইটামানহে হ'ল ধুওঁতে পৰি কৰি কেইটামানহে হ'ল গৈ কি কেইটা ওলাই ওলাব। পোৱা হয় তাৰপৰা আকৌ ৰ'দত দিব লাগে।
অ ভালকে ৰ'দত দিবি তেতিয়াহে পিছা যায়। কনকনিয়াকে শুকুৱাবি।
আজি আকো। অ ৰ'দত দি থাকো লৈ যাব লাগিব।
অহ। অ ৰ'দত দি থাকোতে লৈ আহিবি। অ আজি শেষ হৈছে কাইলৈৰ পৰা আকৌ স্কুল আছে।
অ বহিব।
জানো এতিয়া কেইতাৰিখলৈ কেই তাৰিখলৈকে বহে। এতিয়া গম পোৱা নাই নহয়।
অ, আমাৰ চাৰি তাৰিখ। বিশেষেষ হ'ব পাচ - পাচ তাৰিখ উম,
অহ, সেই আমাৰ আমাৰ ইহতৰ দেৰিকে দিব বন্ধ মানে।
উম, পাচ তাৰিখে এফালে যাম।
ইমান হাহ।
ফুৰিবলৈ তখে এটা যাম। ফুৰিবলৈ এই
অহ, সে আকৌ ফুৰিবলৈ যাবি।
চাবুক ধৰা যাব লাগিবুহত ঘৰলৈ লগ ধৰিছে।
অ - অ।
তালৈ যাম এই দেওবাৰ যোৱা কথা আছিলে পইতা হৈ আছ দো আকৌ মহানাম আহিছে তহতি মহানাম নাপাবি চাগে।
অহ ',
হয়।
উম, নাপামে চাগে মই মহানাত মই নাপামেই চাগে। হা হেই ল যামচোন।
অহ, নাপাবি। কেই তাৰিখ মানে যাবি।
কেই তাৰিখ মানে স্কুলতো দহ তাৰিখ মানলৈ বহিবই হয়।
উম,
তাৰ পিছত কেই দেখে যাম - যাম আহ,
অ',
কালে আকৌ এফালে যাবও লাগিব পাই। অ, কথা নাই। ক মৰিগাও ফালে যাব লগীয়া কাম এটা আছে মোৰ। যাবই লাগিছিলে।
কাইলৈ যাবি আৰু।
অ, কাইলৈ জানো এতিয়া কি কৰো যাবলৈ যদি এ - এলাহ নালাগে যা মাৰ গৰম ডাল দেখি এলাহ লাগে যে। তেও মানে চাই লও। অ, সিহতৰ ঘৰলৈ যাব লাগিব মোৰ কাম এটা আছে।
ম
সেই কাৰণে মানে নগলে নহয়।
অ, যাবি থাকিবি নেকি?
জানো এতিয়া কি কম দেৰি হলেতো থাকিব লাগিব এলাহ লাগে যে আহিবলৈ হয়। এলাহ লাগে মানে গৈ পাও আকৌ। আহিবই হয়গৈ হয় যাওতে দেৰি হৈ যায়চোন। যোৱা খোৱালৈ দশটা এঘাৰটা বাজে। উম, এই কাম বন কৰিল ঘৰ হয়। তাৰপিছত আহ, আহোন আহিবলেতো মন যায়। কিন্তু তাৰপিছ আকৌ ভাটিবেলা হোৱাৰ লগে - লগে আহিব মন নাযায় নহয়। এহ, আজি থাকিয়ে যাও নিচিনাই লাগে সিহতিও থাক থাক কৰে আৰু।
এডোখৰ স্কুল নাযাবাও জানো।
হেই স্কুল কাইলৈ এতিয়া যাব। ব নপঠিয়াওহে নেকি তাৰ অলত যোৱাকে হলে স্কুল কাইলৈ নপঠিয়ামেই চাগে।
অ', কইঠা গৈছেহে ল'ৰা ছোৱালী বিলাকক উম
অঁ
কথা ফালে তাক ওলাই যাম বুলি লগ ধৰিছে ইজন তাই
হা কোনে
সফালে আকৌ এপাক ওলাই যাবলৈ লগ ধৰি আছে যাব লাগিব
অ পথাৰ গৈ ভালে লাগে বতাহ মাৰি থাকে যে হয়
উম থব ওলাই যাব
পথাৰত হলে থাকি ভাল লাগে এতিয়া এনেই ভাটিবেলা সময়ত ওলাই গৈ ভাল লাগে আৰু
চব ওলাই যাব এতিয়া বোলো কাম বন কৰি মেলি উম যাব এতিয়াা
ল অ ওলাই গৈ ভাল লাগে দে মোৰ ভাল কিন্তু মোক আকৌ চাদৰ মেখেলা পিন্ধি কৈ
উম মোৰ সেইটো মোবাইল ধৰি লওক বেয়া হ'ল আৰু সেইটো বেলেগ এটা দিলে।
অ', বেলেগ এটা দিলে।
উম,
অ, ভালে হ'ল দে। সাতটো ভালনে মোবাইলটো।
ক বা হয়, তেও পনা মোবাইল বেয়া লাগে হ আমাটো সতে একে
অ-অ ভালেই হ'ব দে এইটো ত, তহতৰো সৈতে একে যদি
উম, এই ৰিচাৰ্জ একে ধেৰ কৰাব লাগে বোলে। তিনিশ টকা হয়?
কিন্তু জিঅ'নে কি চিমটো ছয় তিনিশ টকা লাগে গৈ মইচোন ত টু ফৰ্টি নাইন ভাও মই
অ', কেতিয়া ভায়াইছিলি?
মই আহাম কি এইটো মোৰ ভা ভাচহে কিনো হৈছে। দুশ পঞ্চাশ টকা ধৰি ল। মই বেছি হেৰি টো নভাও নহয় মোক কি কৰিব লাগে মোৰ নেট চট ইমান দৰকাৰ কথাৰ লগত কথা নাই নহয় হয়? নেট ধৰি ল টোক বেছিকে লাগে। অ', সেইটোয়ে মই সে সেইকাৰণে বেছি ভগোৱা নাই। মোৰ ফোনটো আহে কথা পাতিব পাৰিলে হয়, নেটডাল আহি লে এতিয়া ধৰি ল কিন্তু তাইহে চাই থাকিব। আ ময়ো চাই থাকো কিন্তু নেটটো সেয়া পুতুকে শেষ হয় ধৰি ল।
উম,
হে নাচাও আ কেতিয়াবা চাও আ কেতিয়াবা এনেয় যায়।
আহিহতৰ বৰ্তা আজি ভাপত আহিতৰ বৰ্তা আজি ভাপ ভাপত দিয়া পঠা, পিঠা খাওঁ বুলি কৈছে।
আহ,
তাৰপৰা সেয়া বনাই দিছে সি অমিয়া বা মণ বা আহি শুনিলে পি
অ'।
তাৰপা আকৌ সেই নিশিতাই হেৰি আমাৰ প্ৰেচাৰ কুকাৰটো লৈ গৈ সেই গিলাচ আছিলে, পিয়াজ সৰু-সৰু গিলাচ গিলাচত দিও বনাইছে। তাৰপা আকৌ জাপ-জাপচৌত দিও বনাইছে।
অহ ',
হাহ,
অ'। ভ অ, খাব মন গছে যেতিয়া সাৰকা অ',
কালি পানী দিয়া ভাত খাব লাগে, আজি কাজিয়া।
অহ ',
পানী দিয়া ভাত খাব মানে, খাব নিদিলো।
অহ, নিদিল।
উম, আজি কৈছে, কাইলৈ দিমেইদে বা দুপৰীয়া দিম দে বুলি ক'লে। কি কৰিছে দিলে চাগে। অ'। উম, আকৌ ডকটৰক দেখাব নিবি লাগে কালি কাগজ পাতি চাই আছে মোক এনেকে চাই ডাক্তৰ দি
আহ
তক দেখালে এতিয়া ধঢেৰ কিবা কিবি কোৱা ব এইবিলাক পেতৰ হয় বৰা মানুহ ঘৰ কৈছে ঘ মানে ক অ হ'ব দে উম